হেল্ল'
অ
অ কি ক মই এই ভাত বনাব। ভাত বনাব লৈছো মানে আৰু বনোৱা নাই বাৰু
অ আজি কলেজ নাই এয়া ময়ও সেই ভাত বনাবলৈ লৈছো ল'ৰা ছোৱালী কেইটা পৰীক্ষা আছে। তাৰপিছতে সেই ছোৱালী আগবেলা বাৰু লৰা পিছবেলা।
অ অ মোৰ কলেজ আছে তাকে অকমান দেৰিকে আছে। বাৰ মান বজাতহে যাব লাগে মানে ইণ্টাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে আমাৰ।
অঁ অঁ
সেই সেই কাৰণে
মা, ঠিকে আছে
মা, ঠিকে আছে বাৰু মা
আমাৰ এইফালে বৰ ডাঙৰ বৰষুণ এজাক দিলে সিফালে বৰষুণ দিছিলে নেকি।
অ', আমাৰ এইফাল আমাৰ এইফালে এতিয়াও বতৰ একদম কলা মূলা ৰাতিপুৱা একো নাছিলে ন যে ঘপকে বৰষুন আহিলে আৰু
অ', ত ইমান ডাঙৰ বসুজাক এতিয়া দিলেও
অ', আমাৰ ফ একদম ধেম ধেমক আছে অ', অ', ৰাতি বৰষুণ নাই হ'ব পাই দেই আজি
অ', ৰাতি বৰষুন নাই এই দিনত সেই এতিয়াই ৰাতিপুৱা গা ধুই সোমাইছো আৰু দববা শুনা বৰষুণ
অ
তুমি হৈ গৈছে চাগে কথা
অ', মানু বো কঠিয়াব পাৰিছিলেও কিছুমানে কিনো হ'ব আৰু এনেকে বৰষুন থাকিলে
উম,
কঠীয়া কিছুমানৰ পানী তলতে সোমাই গল ভাত পানী কিহে বনোৱা হৈছে
বাজি
অহ, অহ,
আহ, দেউতা উঠিলে?
যেতিয়া উঠিলে তেতিতয়া কাম বন পঢ়ি আছে মানে এই উঠিছে অকমান আগত। পেলাই পঢ়িবলৈ গৈছেহে। ভাত দালি অকমান আছে কাৰেৰাতে হ'লেও এতিয়া সেই জাতিলাও আলুগুটি আৰু দালি এনেকে থথুীয়াকে বনাব বুলি ভাবিছোঁ
অ',।
পাচলি চাচলি বেলেগ একোৱেই নাই
তাকেহে, ময় সেই দালি অকমান হে বনাইছো এতিয়া কি বনাম তেনেকুৱাই
আহ, অ',। পাচলি, চাচলি নাইয়ে অ', এইবোৰ বৰ সমস্যা হৈছে আৰু
বৰষুণ দি আছে যে একেৰাহে পাচলিওৰ হৈছে।
অ', সেইটোৱে বাকী খেতি বাতি কিমান আগবাঢ়িছে।
কট বাটো বৰ্তমানলৈকে কৰাই নাই কৰিমহে এতিয়া বাৰু দেৰি কৰিমা কঠীয়া এ, কঠীয়া কৰি থোৱা আছে আৰু দেৰিকে কৰিম
অ', অ', অ',। কৰিব হোৱা নাই ন কঠীয়া পাৰিলে
কঠীয়া পাইিলে আৰু আহা কৰিম আৰু
অ', অ', অ', অ',। উ, ল'ৰা ছোৱালী কেইটা ঠিকে আছে
ঠিকে, আছে অ', অ', ক
আমাৰ বাকী ভালে আৰু
কি
এ, কিছ খেতি মাটিত ধেৰ নে।
খেতি-বাতি অকনমান।
অ'-অ', অকলে কৰে নে? অকলে কৰে নে বোলো?
উম,
আপুনি অক।
হেল্ল'।
অ', শুনিছোঁ কওঁক।
অ'-অ', মই বোলো শুনা নাই বা।
শুনি আছোঁ, শুনি আছোঁ।
মা উঠিলে নে কি?
মা উঠিলে অ', মা উঠি পেলাই এই বাহিৰতে আছে। মা অসুবিধা মানে আজি, দুদিন।
অসুবিধা ন।
অ' অসুবিধা মা, তাৰপিছতে হেৰি এ আছে আৰু কত। থাক কোনোবাই ফোন কৰিছে হবপায় কথা-বতৰা পাতি মেলি আছে। বাকী আপুনি তাঁত সুত লগাইছে নেকি?
তাত লগাই থৈছো, তাৰপিছতে হেৰি তুম মায়ে ইণ্ডাষ্ট্ৰী এটা খোলা কথা আছিলে নহয়। হেৰি কৈছ
অ', কৈছিলে। অ', জেঠী মায়ে পাতিহে আছে কথা, এই এইবোৰ পইচা পাতি অলপমান লাগ। যে আগতীয়াকে মানে ষ্টাৰ্ট কৰিব।
অ'-অ'-অ', তাকেহে আৰু যোগাৰ কৰি ল'ব লাগিব নহয় আৰু।
সেইটোৱে আৰু আগতীয়াকে পইচা অলপমান লাগিব যে, কিন্তু পইচা পাতি খিনি গোট তাই লয় আৰু এইবোৰ লোন-চোনৰ কথা পাতি।
অ'।
অ' তেনকে খুলিব ললে। গৰু-ছাগলী আছে আছে আমাৰ। তাকে গৰু এ তাৰ‌ আজি অকমান গাতো বেয়া মানে পোৱালি মানে। কিবা এইকেইদিন কষ্ট পাইছে নেকি, গাখীৰ পানী আছে অহ। আমাৰ গৰু পোৱালি এটাই কষ্ট পাইছে মানে।
অ'।
বুকা হৈছে যে পথাৰ বুকত সি তাৰ পিছত এই অহা যোৱা। কাৰণে কষ্ট পাইছে নেকি কিবা তাৰ মানে উঠিবই পৰা নাই আজি।
অ'। কিবা অসুবিধা হৈছে আজিকালি এই গৰু সাংসাৰিক ৰোগতটো বেছি হয় অ'। সাং খাৰী ৰুগ টো এই ল'ৰা-ছোৱালী কেইটা মানক পায়সকন বনাই খুৱাই দিব লাগ। কবা। আমাৰো পোৱালি এটা তেনেকে বল। তিন চাৰিদিন মান হ'ল তাৰ পৰাা উঠিব নোৱাৰা হৈছে অকণমান ফুট-ফুট কে থাকে। দিছে মই সিদিনাখন হেৰি ল'ৰা-ছোৱালী দুটা মাতি পায়স অকণ সিজাই দিলোঁ এতিয়া অকণমান ভাল হৈছে খাবলৈ লৈছে আৰু ঘাঁহ।
ভাল হৈছে ন'?
অ', ভাল হৈছে। আমাৰ আগফালে পানী বৈ একেবাৰে হেৰি হৈ গল সাগৰ হোৱাদি হ'ল।
অ',
আগফালে পানী বোলো সাগৰ হোৱাদি হ'ল।
অ'-অ', জেগাবোৰ দ' চাগে।
অ', দ'।
উম,
বৰষুণ যিহে ৰূপত দিছে। উম, উম, বৰষুণ যিটোহে ৰূপত দিছে। তেতি আৰু
তাকে হে।
ইমান একেবাৰে নেৰা নেপাকে ধৰিলে এদিনো ৰ'দ নাইকিয়াকে সদায় বৰষুণ যে দিবই লাগিব একেবাৰে। সেনেকোৱা, নীতি নিয়ম মানি ললে নেকি এইবাৰ বতৰে।
উম
বাকী কিবা বেলেগ কাম বন তাঁত-তাঁত সুত লগাই থৈছে।
তাঁত তাঁত হোত আছে আছে তাঁত আছে। তাঁত এযোটি লগাই থৈ ছো মেখেলা তাকে ওলোৱাই নাই ববলে সময়ে নাই এইয়া ল'ৰা ছোৱালী পৰীক্ষা সিহঁতৰ লাগত লাগি থাকোতেই গৈছে, আলহী দুলহীৰ পৰা ধৰি আও অন্তই নাই দিনটো।
অ' কি লগা কিমান কেইখন ওলালে?
মেখেলা লগাই থৈছো দুখন ওলাইছে হেই তিন নম্বৰখন আজি হেৰি ওলালেহেঁতেন আও। এতিয়া বৰ বেয়া বতৰও বেয়া হল আকৌ ববলও বেয়া যে।
অ' অ' অ' কি ৰঙৰ লগাইছিলে বা?
মই গৰিয়লি দি বনাইছো অ হেৰি লগাইছো। অ' অৰেঞ্জ কালাৰটো দিয়া।
অ' অ' আকৌ কিবা লগাবনে নেকি? ভাইটিৰ পৰীক্ষা পাচবেলা।
অ' এতিয়া হেৰি আকৌ সেইটো কি- এতিয়া নলগাওঁ। খেতি আৰম্ভ হ'বই নহয় এতিয়া আওঁ। মাটি ৰুম আওঁ, ৰোৱাৰ পিছতেহ আৰু যি হয় আওঁ। আহিন কাটিমহীয়া লগাম আওঁ।
এই যিটো লগাই পেলাই আৰু মানে নলগাই মানে আও।
নলগাওঁ নলগাওঁ।
অ'
এতিয়া শেষ কৰিলো। এইবোৰ সময়ো নাই নহয় ছোৱালী ডাঙৰে হ'ল। ছোৱালী এবাৰ চতুৰ্থ শ্ৰেণীত। দহ বছৰ চলি আছে নহয় আও।
অ', অ,
ল'ৰা ডাঙৰে হ'ল বাৰু ল'ৰা হেৰি এইবাৰ নাইনত।
অ', অ, নাইনত পালেহি ন'।
উম নাইনট পালেগে।
আজি কি পৰীক্ষা আছে সিহঁতৰ?
আজি সিহঁতৰ ল'ৰা চাইঞ্চ, ছোৱালী আছামিছ নে আছা।
অ, ' অ' পৰীক্ষাবোৰ চব লগতে হলে বৰ সমস্যা ন?
অ', তাৰপিছতে এতিয়া গৰম বন্ধও দিব খেতি কৰিবলৈ হ'বইে নে নহ'বই জানোঁ।
ল'ৰা ছোৱালী যাচ মাৰি আমাৰ গৰম বন্ধ মানে আমাৰ এতিয়া ইণ্টাৰ্ণশ্বিপ হ'ব নহয় তাৰ লপিছতে বন্ধ দিব আৰু আগষ্টৰ মানলৈকে। নতুন এডমিচন হেৰি হোৱালৈকে।
অ',
এডমিচন হ'ল বাৰু কিন্তু আগষ্ট মানৰ পা ষ্টাৰ্ট হ'ব।
অ' বাকী এইবিলাক হেৰিবিলাক দি আছা নে নাই মোবাইলত। অনলাইন কৰিছা নে নাই?
অ' কৰিছো কৰিছো এইবাৰ কৰি থৈছো। এতিয়া যি হয় হ'ব আৰু।
কালিয় পা কিবা এটা হৈছে বুকুখন কিবা ভয় খালে যেনেকুৱা ফিল হৈ থাকে মানে তেনেকুৱা হৈ আছে কিবা এটা কিনো হৈছে মই বুজিয়ে পোৱা নাই
কেলে বা
জানো ইমান হেভি হেভি লাগি আছে কিবা এটা
অ
কেতিয়াবা এনেই তেনেকে হয় নেকি
এনেও হ'ব পাৰে এইবোৰ গেছে চেছ হ'লেও হয় পেচাৰত কাৰণেও হয়
উমে কিবা এটা বহুত হেভি হেভি লাগি আছে মানে। উশাহটো মানে বনভো ইমান কিবা কষ্ট কৰা নাছিলে উশাহটো লগত নিও উম বহুত কিবা লাগি আছে দেউতা বাকী মা গা ভালে ঠিকে আছে
মা ঠিকে আছে বাৰু এইকেইদিন অলপ চেলাইন দুটা দিয়াৰ পৰা অলপ ভাল হ'ল বাবা বাও ঠিকে আছে বাবা এয়া আমাৰ উঠাই নাই মানুহ বতৰ বেয়া যে, এয়া উঠিছেহে।
বাবা উঠিছে হে নি, বাবা এনে বহুত শুনকালে উঠে, চাহ খালো খালো।
অহ।
বাকী আমাৰ ফালে কেতিয়াবা আহিব আকৌ।
তাকে সেজা আমি গৰম বন্ধত, গৰম বন্ধতে যাম আও এবাৰ ফুৰিম। খেতিটো হোৱা পিছত আহিবা তাকে নহাই হ'লা বহুত দিন হ'লা আও। পঢ়াত বোলে পঢ়াই আ পঢ়াই এতিয়া আদাই হ'লে আহিবা থকাকে।
অ যাব লাগিব তাকেই টিউচন কেতাপা ললো যে মই কলেজৰ পৰা আহি পেলাই সময় নেপাওঁ চাৰিটা টউচন আছে আকৌ পিল্ডো অকমান দৌলৈ যাওঁ।
অহ চব প্ৰেক্টিচ কৰি থাকা।
উম তাকে যেতিয়া যি হয় হ'ব আৰু। তেনেহলে ঠিকে আছে দিয়ক মই সেই ভাত বনা
অ অ গৰম বন্ধত গোটেইখিনি আহিবা।
অ অ যাম যাম লগতে অ অ হ'ব অ উ উম।